হেল্ল' শুনা পাইছা।
অ অ অ পাইছো কোৱা আমাৰ আমাৰ তেতিয়া যেতিয়া বাহিৰ বোৱা হৈছিলে তেতিয়া অ
হে অ অ
ভইচটো মানে লা লাহে লাহে গৈছে মানে দেৰি দেৰি কে গৈছে
উম কোৱা
সেইয়াই কৈছিলো আমাৰ যেতিয়া মানে ভাই ভা হৈছিলে তেতিয়া অকলে অকলে গৈ লৈ পেলাই ৰুম এটা ভিতৰত -ৰত এজনী মেমে লৈছে বাৰু
লৈছে উম। অ ডিগ্ৰীত আমাৰ সেনেকেই লৈছিল ভাইভা টো এম, এত বাপৰে আৰু এভৰী চেমিষ্টাৰত আমি চাৰিটা চ চাৰিখনকে দিব লগা হৈছে সেনেকে চেমিনাৰ পেপাৰ
হয় মোৰ মানে দাদা এজনে এম এ কৰিছিলে তেওঁ বাৰু চাইন্সৰ আছিলে দেই এম এছ চি
উম
তেওঁ মানে যিখন যিখিনি কলে মানে সেইখিনিৰ পৰা আৰু ভয় খালো মানে নিজে বহুত চোকা হা এ পি এছ চি দিব পৰা মানুহ কিন্তু মানে এতিয়াও গভমেন্ট একজাম দিয়ে মানে চাকৰি কৰি বহি আছে
উম।
অ কিন্তু মানে তেওঁ কলে যে তেওঁ এম এটো নকৰিলে আৰু তেতিয়া মানে মই সুধোতে ক'লে যে এম এ লাষ্টৰ পেপাৰ খন মানে এ ৰিচাৰ্চ পেপাৰ -ৰ সেইকাৰণে উম কৰিবলৈ মন নগল এনেকে কৈছে
উম
তোমাৰ বাৰু কিবা হেডফোন লগোৱা আছে নেকি। নহয় নহয় মানে মোৰ ভইচ তোকে ময়ে শুনি আছো আকৌ
এতিয়া শুনি পাইছা নেকি। মোৰ তাতে তোমাৰ ভইচটো মাজে মাজে স্পিকাৰত আহে। মাজে, মাজে একদম কাণত লৈ শুনিলেহে মানে মই শুনা পাও এতিয়া ঠিকে শুনি আছা।
অ অ শুনি আছো
উম, এতিয়া স্পীকাৰটো দেখোন নিজে - নিজে বন্ধও হৈছে। মাজে - মাজে আকৌ স্পিকাৰ কাৰ আহি যায় সেইকাৰণে মানে কোৱা?
তাকে।
সেই দাদাজনে কোৱা কাৰণে মানে কি জানা চাইন্সৰ ক্ষেত্ৰখনত বেছিকে লাগে তাহাঁতৰ ধৰা প্ৰেক্টিকেলো থাকে ন। কিন্তু আ আমাৰ মানে কি হয় ইমান নাথাকে প্ৰেক্টিকেল আমি পঢ়াখিনিৰ ওপৰতে কৰিব লাগে
তাকে।
তথাপিও তুমি চাগে হেৰি কৰিলে ধৰা ডিচেঞ্চত কৰিলে তোমাৰ এইবোৰ ঝামেলা লাগে।
হম
অ',
পায়-পায়।
ডিষ্টেঞ্চত কৰিলে সেইবোৰ নাথাকে
কে নেকি নাথাকে এইবোৰ চেমিনাৰ টেমিনাৰ নাই প্ৰজেক্ট দিব তোমাক? আৰু বাকী তোমাৰ গোটই নোটছ দি দিব সেইখিনি পঢ়ি যাবা তাৰে ওপৰত কুৱেশন আহিব দিলেই হ'ল আৰু।
তোমালোকৰ এক্সট্ৰাকে বুকে থাকে কিন্তু কি জানা ডী টেঞ্চত যিখিনি চিলেবাছ আমাৰ ৰেগুলাৰতো সেইখিনিয়ে চিলেবাছ কিন্তু তোমালোকে মানে বহুত খোব বেছি পঢ়িব নালাগে চি বি এ চি প্ৰেটান ত্ৰাইপ তোমালোকৰ খিনি অলপ অলপ লিখিলেই মাস্ক পাবা কিন্তু ডিষ্টেঞত এটা বেয়া যে বেক লগাই।
কিয় বেক লগাই?
পইচাৰ বাবে।
মানে
অ, বেক লাগিবই কোনবা নহয় কোনবা এটা চেমিষ্টাৰত বেক লগাবই হাৰে তুমি তোমাৰ এখন বা দুখন পেপাৰত বেগ লগা মানে সিহঁতে আৰু এটা এক্সট্ৰা পইচা পালে নে নাই নেক্সট ইয়েৰত তুমিতো আৰু দিবা বেগ উঠাব লাগিল আৰু এতিয়া আমাৰ বেছৰ পৰা এনেকুৱা কৰিছে যে এম এত তুমি দুশ অ অ ধৰা দুবাৰ হে বেক উঠাব পাৰিবা তিন নম্বৰ বাৰত তোমাৰ ফেইলেই হৈ থাকিব যদি দুবাৰ বেগ লাগে তিন নম্বৰ বাৰ বেগ লাগে আগতে আছিল যে যেতিয়ালৈকে নুঠে উঠাই থাকি মানে দি থাকিব পাৰা যাম কিন্তু এতিয়া এতিয়া এনেকুৱা কৰিছে যে অকল দুবাৰহে দিব পাৰিবা
সেইটোৱে ডিচটেন্স আগতে আইডল আছিল ন আইডলৰ নাম টো চেঞ্জ কৰিলো বাৰু এতিয়া আই বিদ্যালয়তো ধাৰাসাৰ ফাৰ্ষ্ট চেমিষ্টাৰৰ পৰা সিহঁতে বেগ
ইমান বেগ লগাইছে
উম আমাৰ ওচৰতো দুজনী মানে লাষ্টত ইমান বেগ লাগিল সিহঁতে আন নপৰিল সেই বেকৰ উৎপাতত
এইবিলাক বেয়া কাম কৰে ন
সেইটোৱেতো মানে মানে মেৰিট বেছি যাব লাগে মোৰ হিচাপত এনেই বেগ লগাব নালে আমাৰ জানা এ প্ৰাগজ্যোতিষ কলেজ আমিতো ৰেগুলাৰ আছিলো দিয়াচোন। আমাৰ ফাৰ্ষ্ট চেমিষ্টাৰত টোটেল ষ্টুডেণ্টচ্ আমি ফৰটি টু থাৰ্টি ফাইভ তাৰ বেক লগাই দিছে। থাৰ্টি ফাইভ ষ্টুডেন্টৰ বেক লগা ধেমালি কথ থা আৰু ধৰা হয় আমি ইউনিভাৰ্চিটি টিট নাই পোৱা সেই বুলিতো আমি জিৰ' জিৰ' পাই কিনেওতো আমি নাই যোৱা ন।
উম'।
গতিকে, ইমান মাৰ্কছ পালে যেতিয়া আৰু সেয়া লাগে আমাৰো বেয়া লাগে আৰু। মই মোৰ । অহ' আৰু সেইখন চাৰ্টিলেটাৰ। কামো নিদিয়ে জানা। এনেই পঢ়ি থাকিব তাতকে তুমি যদি পাৰা বেলেগ কৰ্চ কৰিলোৱা।
উম' তাকে। বেলেগ ক'ৰ্চ মানে বেলেগতো মন নাই। এ পি এছ ছিটোৱে মন আছে, তাৰ বাহিৰে গভমেন্ট একজাম। থাৰ্ড গ্ৰেডৰ এ ডি আৰু ই যোনখিনি হয় সেইখিনিত এপ্লাই কৰিম আৰু
উম
আৰু য যদি মন যায় ৰেগুলাৰকে এডমিছনটো লৈ থব পাৰি কিন্তু সেই মানে এটে -ণ্ডেঞ্চটো নহলে যদি আকৌ একজামটো দিবলৈ নোৱাৰে। তেতিয়া প্ৰব্লেম হ'ব নহয়।
নাই নাই তোমাৰ এটেনডেঞ্চ মানে কি জানা প্ৰথম দুইমাহ মান ভালকে গলে এটেণ্ডেঞ্চটো আহিয়ে যায় ইমান ক্লাছ নকৰাইতো। আৰু যদি তুমি অহ' ন। হয় সেইকাৰণে মানে
এই হেণ্ডিকত কথা পাতি ল'ব পাৰিলো হেতেন হেন্দিকত মানে চাৰ বাইদেউ খিনিও চিনাকি আছে, কৈ মেলি ল'ব পাৰিলোহেঁতেন। কিন্তু মোৰ মানে একদম মন নাই জানানে অ হেন্দিকৰ
তো মোৰো কেতিয়াবাই উঠিলে, সেইকাৰণে তো প্ৰাগজ্যোতিষত গৈছিলো কিন্তু প্ৰাগজ্যোতিষত গৈও মানে বাহটো, খালো লাষ্টৰ ফালে আৰু থাৰ্ড। চেমিষ্টাৰত আমাৰ বেক লগাইছে। আৰু থাৰ্ড চেমিষ্টাৰত বেক।
কিছু প্ৰাইভেট নেকি?
অহ' এনেকে পাৰি আৰু প্ৰাগজ্যোতিষতো মানে।
নহয় নহয় প্ৰাগ প্ৰাগজ্যোতিষো প্ৰাইভেট নেকি?
নহয়, গভমেণ্টে হয়।
তেন্তে, বেক কেলৈ লগাইছা।
বেক হাৰে, গভমেন্ট হ'লেও ৰেগুলাৰ যে। সেইটো, প্ৰাগজ্যোতিশৰ ভুল আছিলে। প্ৰাকজ্যোতিষে লগাইছে বেকটো আমাক যাতে সিহঁত -তে ফিজ টো পায়। অহ' তাৰপাছত। থাৰ্ড চেমিষ্টাৰত উম' হেণ্ড ইংলিকত কিন্তু ইমান বেক নলগাই দেই। আমাৰ হেণ্ডিকত কিন্তু তুমি যিটো লিখিবা যিখিনি মাৰ্কছ, তোমাৰ মাৰ্কছ পাব লাগে সেনেকুৱা টাইপে আছিল আৰু। আমাৰ ক্ষেত্ৰত মানে, সেইটোৱে পাইছিলোঁ দিয়াচোন। যিখিনি লিখিছিলো সেইখিনিয়ে পাইছিলো। অহ'। মানে যিখিনি লিখিলো সেইখিনি । ইয়াতে কি কৰিছে জানা, ফাৰ্ষ্ট থাৰ্ড চেমিষ্টাৰত মোৰ বেক লাগিল। এখন পেপাৰতে লাগিল। মই দিলো বেক। মোৰ লগৰ জনীয়ে মোৰ পৰা একদম চেম টো চেম চাই লিখিছে। আৰু ম আৰু বাকী, কেইটা এটা লৰাই আৰু আ ধৰা তাৰে আগৰ আমাৰ জুনিয়ৰ এটাৰ পৰা তাই মানে খুব চোকা তাইৰ পৰা পুৰা একদম চেম টু চেম লিখিছে। তাইতো চবতকে হাইচ তাই এইটি টু নে এইট থ্ৰী হৈছে সেইকণত। তেতিয়া সেইখন পেপাৰত টুৱেণ্টি দি থৈ দিছে। কিন্তু সি একদম মানে তাইৰ কাষত বহিছিল আমি চবে জানো আৰু সি সেইখনত পাছ কৰিবই এইবাৰ কাৰণ তাইৰ কাষত পৰিছে যিহেতু তাই একদম, উম তাই চোকা তাইৰ পৰা পোৰা চাইছে আৰু তাই চাবও দিছিলে তাক। বয়ফ্ৰেণ্ড আছিল বাৰু তাইৰ তাৰ পাছত চাব দিছিলে বেছি চাই চাই লিখিল কিন্ত টুৱেন্টি পাই তাৰ এক্দম মাথা চাথাা জ্বলি আছিলে, দেন মোৰ আকৌ কি হ'ল মোৰ লগৰ জনে মোৰ পৰা চেম লিখিছে তাইক পাছ কৰাই দিলে লে তাই থাৰতি ফাইব নে কি পালে মোক তাৰে আগৰবাৰ বেক লাগো তে এইটটিন আছিল ছেকেণ্ড টাইমো মোক সেই এইটটিনে দি থ'লে। মই ৰিচেকিংৰ কাৰণে ইউনিভাৰচিটিত গ'লো দিলো মোৰ মানে ৰ্ফথ চে চেমিষ্টাৰ বাকী গোটেই চেমিষ্টাৰ থাৰ্ড চেমিষ্টাৰত সেইখন পেপাৰৰ কাৰণে মই ৰখি গ'লো।
তাৰপাছত আকৌ মই অ যোৱাবাৰ, ক'ত যোৱাবাৰ এইবাৰ। এইবাৰ জানুৱাৰীত ডিচেম্বৰত আকৌ হৈছিলে ন হওঁতে এইবাৰ আকৌ দিলো ইউনিভাৰ্চিটিৰ ৰি চেকিঙৰ একোই ৰিজাল্ট নোওলাল। মই বহুত দিন গ'লো ইউনিভাৰ্চিটি লাষ্টত আকৌ পৰীক্ষাত বহিলো পৰীক্ষা দিলো এইবাৰ এইবাৰ মোৰ মাক্সছ আহিছে চিষ্টি, মই বোলো ৰক্ষা আৰু কলেজতে এইবাৰ কৈ আহিছিলো যে চাওক মেম আপালোকে তেওঁলোকে বহী চোৱাত হয়তো খেলি মেলি কৰে বা কিবা কৰে কাৰণ মই লিখাৰ পিছতো মই মাক্স নাই পোৱা মই ইমান খিনি পঢ়ি কেনে লিখিব আহিছো লিখিছো তাৰপাছত যদি আপো লেকে মাস্ক নিদিয়ে মই কি বুলি কম নাক নাক আহিলে সেইটোয়ে কম আপোনালোকে এনেইবোৰ মাস্ক দি থয়, বহী ভালকে চেকে নকৰে। তাছ হৈছে নাই, এনেই সেইবোৰ একো ক'ব নালাগে আমি অ চাই দিম তোমাক। তাৰপাছত আৰু এইবাৰ ভালে মাস্ক দিছে আৰু। মানে লিচাাহিন এট্ চ তথাপিও পাব লাগিছিল কাৰণ মই এটাও কুৱেশন এৰা নাছিলো গোটই লিখিছিলো মই।
মোৰ লগত আছিলে সেনেকুৱাকে ধৰা আৰু দহ জনী মানেই আছিল মোৰ লগত। ডাবুল বেক লাগি কিনে আহা সিহঁতৰ ব মাস্কটো অলপ ইফাল সিফাল। ভাবাচোন ছেম মাৰ্কচ দিয়া থাকিব পাৰে নেকি আৰু। মই এইটিনত, এইটিনে লিখিলো নে অকল। গুটেই কোৱেস, কৰিও আৰু বোলে মই ভুল দেখিছো আৰে মই নিজে জানো মই শুদ্ধ লিখিছো বোলে।
অ, তেনেকুৱা কৰেই বাৰু,
উম তেতিয়া মানে বেয়া লাগে মুডটো চেঞ্জ হৈ যায়।
উম।
উম।
থিকে আছে দিয়া।